হেল্ল'
অ হেল্ল'
আহ কি কৰি আছ?
এ আছো এনে।
অহ অ হেৰি ভাত খালি?
ভাত কেইটা খাই মানে আজি দেৰি হ'ল মই থেডিং কৰিলো যে। এ ওচৰৰ বোৱাৰী এজনী আহিছিলে অ। পাৰিছো ধুনীয়াকে পাৰিছো।
অ ধুনীয়াকে এতিয়া উম তেনেকেই পাৰিবিগে দে। শিকি আছ পাৰলা শিকিছ যে শিকি পেলাই এতিয়া ধৰি ল কিমান দিন হ'ল শিকা?
বেছি দিন হোৱা নাই এসপ্তাহ মান হৈছে।
অ অ তেনেকেহে শিকি ল দে। ভালকে শিকি ল তেতিয়া আমাকো কৈ দিব পাইবি থেডিং। ধৰি লও আমি তিয়া বেলেগত কৰা সলনি টো তাতে কৰিব পাৰিম। তাৰপিছত অ তাৰ পিছত আকৌ হেৰিটো শিকি ল, মেকআপটো শিকি ল।
মেকআপটো শিকিয়ে আছো, অ শিকি আছো, মেকআপো শিকি আছো।
অ-অ
মেকআপটো শিকিছো। পাৰা হৈছো আউ মেকআপটো এতিয়া বেলেগক কৰি চালে মানে পাইছো নে নাই জানিম আউ। এনে পাৰিছোয়ে, আকৌ হেয়াৰ কাটিংটো শিকাইছে। হেয়াৰ কাৰ্টিঙটো শিকাইছে, হেয়াৰ কাৰ্ড,
অ
অ ভি কাতটো অ শিকাইছে তাৰপিছত অ চুলি কাটাটো তাৰপিছতে এ এতিয়া মই কালি মুনো কাটিছিলো, পাৰিছো।
তাৰপিছত আকৌ এয়া হেৰি কি-কি কিহত যাৱ তই?
মই তম-তম ভ তম-তমত যাওঁ৷ তম-তমত
আহ দ আছেতে মানে
দূৰ আছে আকৌ। দূৰ আছে বহুত
অ। মই সহতই শিকি তাৰ পিছত আৰু ময়ো চাওঁ ময়ো শিকিও নেকি? তোৰ তাতে শিকিব লাগিব দে তই শিকাব পাৰিবি? তই শিকাব পাৰিবিনে নোৱাৰ বোলো? আ আা হেল্ল', তই শিকাই দিবি মোক বোলো, হেলল'